আহ কি কৰি আছা?
এ এনেই আছো ৰ'বা। তুমি?
মইয়ো এনে আছো। চাহপানী খালা?
এ খালো দিয়া। তুমি খালা?
খালো খালো। পিছে বহুত দিন কথাই পাতা নাই তোমাৰ লগত, কেনেকুৱা খবৰ পাতি কেনেকুৱা হয় তোমাৰ?
এ ভালে আছো দিয়া, অলপমান মানে বেমাৰে লগাল দিছে আৰু, বাকী ঠিকে আছো। তোমাৰ?
মোৰো ঠিকে, বেমাৰ কি বেমাৰ হ'ল হে?
এ এনেই অলপ চৰ্দি আৰু।
চৰ্দি চৰ্দিৰ কথা নকবা, তুমি পাহৰি নাযাবা আৰু এই চৰ্দিয়ে যে মাজতে কিমান ভয়ানক ৰূপ লৈছিল পাহৰিছা নেকি? মাজতে মানে বছৰ হ'ল দিয়াচোন কেইবা বছৰো হ'ল বাৰু তুমিতো গ'ম পাইছা নে কিহৰ কথা কৈছো মই?
এ কোনে পাহৰিব পাৰে নো? ঠিক সিয়ে কৈছে কভিড নাইনটিনৰ কথাই কৈছে আৰু তাৰ বাহিৰে কি ক'বা আৰু।
হয় দিয়া, সেই দিনবোৰ ক'ম ভয়ানক নাছিল কিন্তু, লকডাউন ধৰি লোৱা তুমি কম কষ্টৰে পাৰ কৰিব লগা হোৱা নাছিল কিন্তু মানুহে।
একদম থিক কথা কৈছা দিয়া, মানে যিটো মানে প্ৰভাৱ আছিল ন, ক'ভিড নাইনটিনৰ দুইহেজাৰ ঊনৈশৰ যিটো লাষ্টৰ পৰা আছিল ন, বিশৰ পৰা ষ্টাৰ্ট হৈছিল আমাৰ। ত' দুবছৰ মান আছিলে তোমাৰ ভালেখিনি তাৰপিছত অলপ চলপ মানে এবছৰমান দেৰ বছৰ বছৰমান থাকি কিনে তাৰপছত অলপ অলপকে কমিব লোৱালে, ল'লে, তাৰছত ভেকচিন ওলালে, সেনেকে আৰু কমিলে দিয়া এতিয়া নাই দিয়াচোন। বাকী কিন্তু এটা বেলেগে মানে ধৰণৰ ভাইৰাছ জন্ম হৈছিল কিন্তু মানে এনেকুৱা ভাইৰাছ যে লকডাউনে দি দিব লগা হৈছিল গোটেই পৃথিৱীখনতে এতিয়া ক'বলৈ গ'লে বহুতে মানে ভয়ানক আছিল দা সেই সময়টো
আৰু এটা কিন্তু কথা ভাবি চাইছানে তুমি, বৰ্তমান এ কি কয়, যিটো ক'ভিড নাইনটিনৰ আগৰ সময়খিনি আছিল আৰু, আৰু যিটো বৰ্তমানৰ সময়, সেইটো কিমান বেলেগ হৈছে নো কবলৈ গলে? কিমান মানে কিমান পৰিবৰ্তন আহি পৰিছে আৰু যদি আমি ভালকে ভাবো, যিটো আমি কভিড নাইণ্টিনৰ আগত যেনেকে সময় কটাইছিলো বাৰু, বৰ্তমান সময়ত যেনেকে সময় কটাই আছোঁ
একদম থিক কথা হৈছে দিয়া, মানে এতিয়া তোমাৰ সময় বিলাক মানে সোনকালে যাৱা হেন লাগে, তুমি ভাব- ধৰি লোৱা এই, দুহেজাৰ ছাব্বিশে, এই ছাব্বিশটো সিদিনা আজি তোমাৰ আহ মাজ পালে, আজি জুনৰ কিমান, আজি জুনৰ ইমান তাৰিখ পালে, মাজ পালে জুনৰো। ত' কিমান সোনকালে টাইমবোৰ যায়। তুমি আগৰ যেতিয়া ক'ভিড নাইনটিনৰ দুইহেজাৰ বিছৰ আগৰখিনি চাবাচোন, মানে টাইমটো মানে তেতিয়া, মানে ইমান সোনকালে নাযায়ো, মানে- মানে সঠিকভাৱে সময়বিলাক আমাৰ পাৰ হৈ আছিল, মানে সঠিকভাৱে আমি জীৱনটো পাৰ কৰি আছিলোঁ আৰু। আৰু তেতিয়া আ, আ আৰু তেতিয়া টাইমটো যে আছে, টাইমটোৱে আমাক মানে ভাল ভাল স্মৃতি দি গৈছিল আৰু। কিন্তু এতিয়া কভিড নাইনটিনৰ পিছত তুমি তোমাৰ স্মৃতি কিবা ভাল আছে নে এনেকুৱা চাবাচোন, ইমান ভাল স্মৃতি একোৱে নাথাকে। মানে অকল মানে তোমাৰ অ' এতিয়াতো জানাই তুমি, অ মোবাইল ফোন আৰু তোমাৰ ঘৰতে থকা যায় আৰু। মানে যিটো টাইম আছে সেইটো মানে ঘৰত থাকিলে তোমাৰ সোনকালে গুচি যায়। একদম বহুত মানে সময়ৰ পৰিৱৰ্তন হৈছে দিয়া কবলৈ গলে বহুত হৈছে।
হয় দিয়া মোৰো একে মানে, কি কয় আমি যেতিয়া আছিলোঁ আৰু তোমাৰ, এই যেতিয়া তোমাৰ দু দুইহেজাৰ উনৈছ বৰ্ষত যেতিয়া আৰম্ভ হৈছিল ক'ভিড নাইণ্টিন, তাৰে আগতে যেতিয়া আমি স্কুলত গৈছিলোঁ, ধৰা স্কুলত যোৱা বা খেলিবলৈ গৈছিলো, কিমান আনন্দ ফূৰ্তি কৰিছিলোঁ, তাৰ পিছত যেতিয়া তোমাৰ আহ কভিড নাইনটিন আহিল, যেতিয়া লকডাউন দিয়া আৰম্ভ হ'ল, এনেকুৱা মানে লকডাউনৰ পিছত এনেকুৱা চবৰে, এনেকুৱা এটা মনত আহি গল যে ইমান গাটো ধৰা নিজ যে মনটো দু দুৰ্বল হৈ গ'ল ন মানুহৰ বহুত তেনেকুৱা ধৰণৰ নিউজ দেখা পায় পায় আৰু কোনেও ধৰা ওলাই যাব ইচ্ছা নকৰে ভাবে যে যদি ওলাই যাওঁ ক'ভিড নাইণ্টিন হৈ যাব বা মোৰ এনেকুৱা হৈ যাব আৰু তেতিয়া মানে বহুত মানুহে লুকাইছিলোঁ দিয়াচোন স ঘৰতে যদি সৰু সৰুকে কাহ হয় বা সৰু সুৰা কিবা বেমাৰ হয়, জ্বৰ হয়, চৰ্দি হয়, তেনেহলে কাকো নকৈছিল বা ক'তো ওলাই নগৈছিল, ত' সেনেকুৱা ধৰণৰ দিনবোৰ পাৰ হৈ আছে আৰু বৰ্তমান সময়ত তো আৰু যেতিয়া তোমাৰ দুইহেজাৰ ঊনৈশৰ পৰা এক কৈছ বৰ্ষলৈকেতো কভিড নাইণ্টিনৰ প্ৰকোপ আছিলে দিয়াচোন তুমি কোৱাৰ দৰে, আৰু তাৰ পিছত যিটো সময় গৈছে তীব্ৰ গতিত আগবাঢ়ি, সেইটো কিন্তু মানিব লাগিব। মানে এনেকুৱা লাগে ধৰা যদি কভিড নাইণ্টিনৰ সময় যেতিয়া কভিড নাইণ্টিনৰ কথা ভাবো আৰু, এনেকুৱা লাগে তোমাৰ এ দুই তিনি বছৰৰ আগৰে ঘটনা, কিন্তু যদি ভালকে ভাবো এতিয়া দুইহেজাৰ ছাব্বিশ চলি আছে আৰু তেতিয়া তোমাৰ দুইহেজাৰ ঊনৈশ, ত' সাত বছৰ অতিক্ৰম কৰিলে আৰু সেই যিটো ভয়াৱহ বেমাৰ, কিন্তু আমি অনুভৱেই নকৰো যে সাত বছৰ সময় কেনেকে পাৰ হৈ গ'ল ইমান জল্দি তুমি কোৱাৰ দৰে। এতিয়া ধৰা এই বছৰটোৱে আমি যদি কওঁ কিমান জল্দি পাৰ হৈ যাই আছে বৰ্তমান সময়ত। আৰু তুমি এটা কথা লক্ষ্য কৰিছা চাগে, মানে এই যিটো ক'ভিড নাইন টিন, ক'ভিড নাইণ্টিনৰ ফলত মানুহে প্ৰাণটো হেৰুৱাইছে সেইটো বেলেগ কিন্তু যিটো ক'ভিড নাইণ্টিনৰ ভেকচিন, এই ভেকচিন দিয়াৰ ফলতো মানুহৰ মানে শৰীৰটো তুমি দেখিবা যে বহুত দুৰ্বল হৈ পৰিছে আৰু, বিভিন্ন সময়ত মানুহৰ বেমাৰ হৈ থকা দেখিবাই বা যিবিলাক বেমাৰ তোমাৰ আগতে ইমান নহৈছিল মানুহৰ বা ইমান ভুক্তভোগী নাছিল, বেমাৰৰ ক্ষেত্ৰত। কিন্তু বৰ্তমান সময়ত দেখিবা যে প্ৰত্যেকজন ঘৰত এজন এনেকুৱা ব্যক্তি আছে, যি যিজনৰ ধৰা বেমাৰ আছে, বা তেওঁ বিভিন্ন ৰোগত ভুগিবলগীয়া হৈ আছে, ত' এই ক্ষেত্ৰত তুমি কি ভাবা? মোৰ মতেতো ধৰা সেইটো ক'ভিড নাইণ্টিনৰ ভেকচিনৰ ফলত অলপ হৈছে আৰু মানুহৰো নিজা কিছুমান বেমাৰ থাকে সেইটো বেলেগ। ত তুমি এই ক্ষেত্ৰত কি ভাবা?
এই ঠিকেই কৈছা দিয়া। মানে যিটো তোমাৰ এই ক'ভিড নাইণ্টিনৰ ফলত মানে ভেকচিনৰ ফলত যিটো তোমাৰ মানুহৰ মাজত যিটো দুৰ্বলতা হওক বা অন্যান্য যিবিলাক বেমাৰ সেই বেমাৰটো মানে মানে আগতকৈ বহুত বাঢ়িছে দিয়া। মানে এতিয়াৰ যিটো মানুহৰ বেমাৰ মানে মানুহে মানে এনেকুৱা হৈ গৈছে দুৰ্বল দু-দুৰ্বল অনুভৱ কৰে যেতিয়াৰ পৰা সেই ভেকচিনটো লৈছে আৰু। মানে ভেকচিনৰ পৰা চাইডইফেক্ট আৰু দেখাইছে আৰু এতিয়াই আৰু তোমাৰ কিছুমান মানুহ আছে নহয় যিবিলাকৰ কভিড হোৱা নাছিল বা তোমাৰ হৈ ছিল, ত সেইবিলাক নোহোৱা মানুহ বিলাকো দিয়া হৈছিল দুটা-দুটাকে হওক তিনিটাকে হওক ত তেওঁলোকৰ ওপৰতো ভালেখিনি প্ৰভাৱ পৰিছে দিয়া মানে স্বাস্থ্য যে তেওঁলোকৰ মানে বহুতখিনিয়ে বেয়া হৈছে আগতকে। আৰু তুমি যে ক'লা এই আমাৰ সাত বছৰটো বা আমাৰ আঠ বছৰটো কেতিয়া গ'ল গমে নাপালো ইয়াৰ আৰু এটা কাৰণ আছে যোৱাৰ আগতে তুমি মই ভাবোঁ আৰু আগতে যেতিয়া আমি সময়বিলাক কটাইছিলোঁ তেতিয়া তোমাৰ ধৰা আমাৰ হাততো এই এতিয়া যেনেকৈ আমাৰ হাতত মোবাইল ফোন আছে বা ইণ্টাৰনেট আছে ইমান সুবিধা আছে ইমান এ আই আছে বা ইমান তোমাৰ যিবিলাক নতুন নতুন বস্তু ওলাই আহিছে তো সেইবিলাকতোত নাছিল ন। ত' তেতিয়া দুহেজাৰ উনৈশৰ আগৰ সময়খিনিত মানে আমি শাৰীৰিক ভাৱে মানে বেছি মানে আমি এক্টিভ আছিলো আৰু কিন্তু এতিয়া আমি শাৰীৰিকভাৱে ইমান এটা চলাচল নকৰোঁ আৰু এতিয়া আমি নিজৰ নিজৰ চকু আৰু নিজৰ মগজুটয়ে মানে- মানে মানে চলাচল হৈ থাকে আৰু বাকীখিনি চলাচলকো ধৰিনো নহয়োন হাতখন- হাতখনতো এনেকৈ মোবাইলটো ধৰি থকা যায় তো সেয়ে আৰু দিয়ে সেইকাৰণে চাগে টাইমবিলাক এতিয়া মানে সোনকালে যোৱা যেন লাগে, যেতিয়া তুমি ৰিল বা শ্বৰ্ট যিবিলাক চাই থাকিবা তেতিয়াতো জানাই তুমি সময়বিলাক কিমান সোনকালে গুচি যায়। তুমিওো তুমিওতো চোৱা তুমিওতো জানা মানে ৰিল চালে বা আজিকালি লং ভিডিঅ' যিবিলাক আছে সেই লং ভিডিঅ' চাবলৈ মানে ধৈৰ্য্য নাই আৰু মানে মানে মানে তোমাৰ সলকান শলকান আৰু ভিডিঅ' লাগে মানে বস্তুবিলাক তোমাক সলকানে লাগে সেইকাৰণে চাগে সময়টো এতিয়া মানে দীঘলীয়া হৈ মানে চুটি হৈ যোৱা যেন লাগিছে, কিন্তু আগৰ সময়টো বহুত দীঘলীয়া আছিল আৰু সেয়েহে ক'বলৈ গ'লে আৰু বহুত আছিল সেয়া মানে যিবিলাক আমাৰ স্মৃতি সেই স্মৃতিবোৰ মানে এতিয়া বহুত পৃথক হৈ গৈছে আৰু আগৰ স্মৃতিটো বহুত। সু - মধুৰৰ বা ভাল আছিল কিন্তু এতিয়া স্মৃতি চাবাচোন এতিয়া স্মৃতি কেৱল এই যিটো আমাৰ ইণ্টাৰনেট আছে সেই ইণ্টাৰনেট মানে বন্দি হৈ আছে আৰু ত' মই ভাবোঁ আৰু সেনেকে বাকী তুমি কি ভাবা এইবিলাকৰ ক্ষেত্ৰত মানে কেনেকুৱা প্ৰভাৱ পৰিছে আৰু। ক'ভিড নাইণ্টিনৰ পিছত।
এ' তুমি কোৱাৰ দৰে মোৰো একে চিন্তাধাৰা এই ক্ষেত্ৰত মানে বহুত যথেষ্ট প্ৰভাৱ পৰিছে আৰু মানুহৰ শিক্ষাৰ দিশতে হওক মানুহৰ শাৰীৰিক বা মানসিক দিশত সকলো দিশতে মানে প্ৰভাৱ এটা দেখা পোৱা গৈছে আৰু কিন্তু যেতিয়া মই কওঁ যেতিয়া লকডাউনৰ সময় আছিল। এতিয়া কিন্তু আমি বহুত ফূৰ্তি কৰিছিলোঁ যে মানে ক চলিবলৈ কষ্ট হৈছিল কিন্তু ধৰা গধূলি- গধূলি কি কৰিছিলোঁ আমাৰ যিবিলাক লগ বন্ধু আছিল মোৰ আমি কি কৰিছিলোঁ গধূলি - গধূলি কেৰম খেলিব যাওঁ তো কেৰম খেলি থাকোঁতে ধৰা কেতিয়াবা কি হয় পুলিচ আহি যায়। তাৰ পিছত পুলিচে তোমাৰ এই লাঠি লৈ গাড়ীৰ পৰা নুমি খেদে চাৰিওফালে আমি চবফালে সিঁচৰি হৈ যাওঁ তোমাৰ গলি গলি কত কোনে যায় হিচাপ নাই আৰু সেইবিলাক দিন মানে ভাবা তেতিয়া মানে ইমান ডাঙৰ বেমাৰ তথাপিও আমি খেলিবলৈ ইচ্ছা কৰিছিলো ধৰা বাহিৰত যায় কিন্তু এতিয়া কি হৈছে এতিয়াতো একো সেনেকুৱা ধৰণৰ সৃষ্টি নাই তোমাৰ প্ৰব্লেম নাই বা সমস্যা নাই যে তুমি বাহিৰত যাব নোৱাৰা তথাপিও মানুহে ঘৰৰ পৰা ওলাব মানে ইচ্ছা নকৰে আৰু আজিকালি ক'বলৈ গ'লে। তুমি বেছিভাগ ল'ৰা- ছোৱালীক দেখিবা আজিকালি ঘৰত থাকিয়ে ভাল পায় মানে আৰু ঘৰৰ বাহিৰত যাব ইমান ইচ্ছা নকৰে বা মানুহৰ লগত লগ কৰিব ইমান ইচ্ছা নকৰে বা মানুহৰ লগত কথা পাতিব ভয় কৰে ত' সেইটো ক্ষেত্ৰত সেই মানে প্ৰত্যেকজন সৰু- সৰু ল'ৰা ছোৱালী বা যি বিলাক ছাত্ৰ - ছাত্ৰী আছে বা যি বিলাক উম তোমাৰ ডাঙৰ- ডাঙৰ লৰা ছোৱালী আছে প্ৰত্যেকজনৰ ধৰা অলপ মানসিকভাৱেও এটা চাপ পৰি যায়টো তেওঁলোকে মানে সমাজৰ লগত কেনেকে চলিব সেইটোৰ প্ৰতিও তেওঁলোকে ভয় ভাৱ এটা নিজৰ মনতে আনি লোৱা যেন হয়। ত' এই ক্ষেত্ৰত মানে কভিড নাইনন্টিন এটা বেমাৰ হব পাৰে আৰু মোৰ হিচাপত কবলৈ গলে কিন্তু সেইটোৱে মানুহৰ যিটো তোমাৰ দুহেজাৰ উনৈশ বৰ্ষৰ পিছত যিটো এটা সলনি কৰি দিছে সকলো পৰিস্থিতি সেইটোৱে কিন্তু মানুহে যথেষ্ট প্ৰভাৱিত কৰিছে। তোমাৰ সেই দুই বছৰত প্ৰভাৱিত কৰাটো বেলেগ আৰু তাৰপিছত যিখিনি সময় যায় আছে দিনক দিনে সেই মানুহে- মানুহে মানে সেই ক'ভিড নাইণ্টিনৰ দিনবোৰৰ লগতে প্ৰভাৱিত হৈ হৈ যায় আছে তোমাৰ সেইবোৰৰ সমস্যা এতিয়াও দেখা দিয়ে তোমাৰ কবলৈ গলে। বাকী এই বিষয়টো তোমাৰ কবলৈ গলে বহুত কথাই আছে শেষ হৈ নাহে আৰু কভিড নাইনটিনৰ দিনবোৰ পাহৰা সহজ নহয় বাকী কেতিয়াবা পিছত কথা পাতিম দিয়া এই বিষয়ে মোৰ মানে এতিয়া অলপ কাম আছে তাৰ পিছত কেতিয়াবা কথা পাতিম হ'বনে?
অ' হ'ব দিয়া পিছত আৰু কেতিয়াবা কথা পাতিম।
অ' ৰাখিছো দিয়া।